ফুলে।
হয়। শুনিছো। তুমি?
হয়। শুনা পাইছো। ভালে আছা?
হয়। ভালে আছো। তুমি?
মইও ভাল অ', বাকী আজি ভাবিছিলো। অলপমান ভাৰতৰ ভৱিষ্যতৰ ওপৰতে কথা পাতোঁ নেকি?
হয় পাৰি। আহ ভাৰতৰ ভৱিষ্যত বৰ উজ্জ্বল বুলি বহুতে বিশ্বাস কৰে। দেশখনৰ জনসংখ্যা যুৱ শক্তি প্ৰযুক্তিগত উন্নয়ন আৰু অৰ্থনৈতিক সম্ভাৱনা ইয়াক আগুৱাই নিয়াত শক্তি প্ৰদান কৰিছে। অ', মানে আগতে আমাৰ দেশখন যিমান অ, উন্নত আছিল। আগতকৈ মানে আজি আজি ইমান উন্নত আছে। তাতকৈ তুমি ভালেখিনি অ, অউন্নত আছিল। কিন্তু আজিকালি বিভিন্ন প্ৰযুক্তি বা যুৱ শক্তিবোৰৰ জৰিয়তে অ', ভাৰত দেশখন বহুতেই উন্নত হৈছে, আগত আগৰ তুলনাত। তুমি সেই বিষয়ে আলোচনা কৰিব পাৰা তুমি এটা ভাল বিষয় বিচাৰি লৈছা।
হয়। ঠিকেই কৈছা দেই, সঁচাকৈ। যে ভাৰতক বিশ্বৰ অন্যতম দ্ৰুতগতিত বিকাশ হোৱা দেশ বুলি এ কব পাৰি। আৰু বাৰু ইয়াৰ মূল কাৰণ তুমি কি বুলি ভাবা
আহ মোৰ মতে ইয়াৰ মূল কাৰণ হৈছে, বৃহৎ যুৱ আহ জনসংখ্যা। ভাৰতত কোটি কোটি যুৱক যুৱতী আছে। যিসকল শিক্ষা অ', উদ্ভাৱন আৰু কঠোৰ পৰিশ্ৰমৰ জৰিয়তে দেশখনৰ উন্নয়নত গুৰুত্বপূৰ্ণ গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে। মানে উম, আগতে বেছি যুৱ প্ৰজন্ম আছিল। যদিও তেওঁলোকে মানে বেছি নাজানিছিল বা শিক্ষিত নাছিল। কিন্তু আজিকালি যিবোৰ যুৱক যুৱ প্ৰজন্ম মানে যুৱক যুৱতী সেইবোৰ যথেষ্ট শিক্ষিত অ', বা উ সচেতনশীল বা উ বা সাৱধানশীল। অ', ফলত দেশখন আগতো বহুতেই উন্নত হৈছে নহয় ন?
হয়। হয়। একেবাৰে সঁচা কথা কৈছা দেই। যুৱকে সঠিকভাৱে ব্যৱহাৰ কৰিব পাৰিলে। আমাৰ দেশৰ ভৱিষ্যত আ', মানে নিশ্চয় বহু পৰিমাণে শক্তিশালী হব। আৰু যদি যুৱসকলক গুণগত শিক্ষা হওক দক্ষতা হওক আৰু কৰ্ম সংস্থাপনৰ সুবিধা দিয়া যায় বা সুযোগ দিয়া যায়। তেন্তে আমাৰ ভাৰত বিশ্বৰ অন্যতম শক্তিশালী অৰ্থনীতি হিচাপে গঢ় লৈ উঠিব। যেতিয়া আমাৰ আহ মানে দেশৰ নাগৰিক আহ শিক্ষিত হব তেতিয়াহে আমাৰ দেশ শিক্ষিত হ'ব। আৰু তেতিয়াহে আমাৰ দেশখন উম, মানে আহ আগবাঢ়ি যাবলৈ সক্ষম হ'ব। যদি আমাৰ দেশৰ নাগৰিকে শিক্ষিত নহয়। তেনেহলে আমাৰ দেশখনতো শিক্ষিত হব নোৱাৰে। যেনেকৈ আগৰ দিনত বহু খিনি অন্ধবিশ্বাস আছিলে। আমাৰ সমাজত আ, লাহে লাহে যেতিয়া আমাৰ সমাজখন শিক্ষিত হ'ল বা আমাৰ দেশৰ নাগৰিকসকল শিক্ষিত হল আহ সেই অনুপাতে আমাৰ সমাজত প্ৰচলিত হৈ থকা অতীত কালৰ পৰাই। আহ প্ৰচলিত হৈ থকা অন্ধবিশ্বাসসমূহ এই সকলোবোৰ মানে আ, লাহে লাহে নাইকিয়া হৈ আহিবলৈ ধৰিছে আহ এইটো পৰিৱৰ্তনৰ মূল কাৰণটো হল শিক্ষা যিমানে বেছি মানে আমাৰ সমাজখন শিক্ষিত হ'ব সিমানে বেছি আমাৰ দেশখন আগুৱাই যাব নহয়নে বাৰু?
হয়, ঠিকেই কৈছা।
হয়।
আৰু শিক্ষাৰ ক্ষেত্ৰত ভাৰতৰ ভৱিষ্যত কেনেকুৱা দেখা যায়?
আহ, মই ভাবো যে, শিক্ষাৰ ক্ষেত্ৰত ভাৰতৰ ভৱিষ্যত আহ মানে অতিকৈ উজ্জল। কাৰণ শিক্ষাৰ ক্ষেত্ৰত বহু পৰিৱৰ্তন আহিছে ভাৰতত। যাৰ ভিতৰত মানে কিছুমান বেছি গুৰুত্বপূৰ্ণ হ'ল- ডিজিটেল শিক্ষা, অনলাইন পাঠদান স্মাৰ্ট ক্লাছৰ ব্যৱস্থা আৰু নতুন শিক্ষা নীতিয়ে। শিক্ষা নীতি। এইবোৰে শিক্ষাৰ মান উন্নত কৰিবলৈ মানে বহু পৰিমানে চেষ্টা ষ্টা কৰি আছে আৰু ভৱিষ্যতে অধিক আহ, সংখ্যক শিক্ষিত আৰু দৈক্ষ নাগৰিক গঢ়ি উঠিব বুলি আশা কৰিব পাৰি। যদি এনেধৰণে আমাৰ আহ শিক্ষা শিক্ষা, শিক্ষিত হোৱাৰ মানে হাৰটো বাঢ়ি যাই থাকে দিনক-দিনে তেতিয়া আহ, আমাৰ আহ ভাৰতৰ ভৱিষ্যত আহ, নিশ্চয় উ উজ্জ্বল বুলি ক'ব পাৰি। যেনেকৈ মানে বিশেষকৈ মানে উম, কভিড, ঊনৈশৰ পিছৰ পৰা আমাৰ এই শিক্ষাৰ আহ মানে যিটো হাৰ আছে, সেইটো আহ ক্ৰমান্বয়ে বৃদ্ধি পাইছে। আহ, মানে যিহেতু কভিড ঊনৈশৰ আগতে মানে, যেতিয়া আমি শিক্ষা গ্ৰহণ কৰিবলৈ গৈছিলো, তেতিয়া আমি বিদ্যালয়সমূহলৈ যাব পাৰিম। গৈছিল বিদ্যালয়সমূহলৈ গৈছিলোঁ। আৰু তেতিয়া অনলাইন শিক্ষাৰ ইমান এটা প্ৰভাৱ পৰা নাছিলে। কিন্তু কভিড উঊনৈশৰ পিছত যেতিয়া অনলাইন শিক্ষাৰ মানে প্ৰভাৱটো বেছিকৈ আৰম্ভ হ'ল বা প্ৰচাৰ বেছিকৈ হ'ল, তেতিয়াৰ পৰা মানে এই শিক্ষাৰ যিটো হাৰ, সেইটো ক্ৰমান্বয় বৃদ্ধি পোৱা দেখা গৈছে, নহয়নে বাৰু!
হয়, ঠিকেই কৈছা, আৰু বিজ্ঞান আৰু প্ৰযুক্তিৰ ক্ষেত্ৰত ভাৰত বহুতে আগবাঢ়িছে নহয়নে! যেনে কৃত্ৰিম বুদ্ধিমত্তা, মহা মহ হাকাশ গৱেষণা, তথ্য প্ৰযুক্তি ৰবৰ্তিকচ আৰু ক্ষেত্ৰত ভাৰত ইতিমধ্যে উল্লেখযোগ্য অগ্ৰগতি লাভ কৰিছে। ভৱিষ্যতে এই ক্ষেত্ৰসমূহে নতুন কৰ্ম সংস্থান সৃষ্টি কৰিব পাৰে। তুমি ক'লাই যেনেকে শিক্ষাৰ ক্ষেত্ৰত অনলাইন ক্লাছ হওক, বিভিন্ন এপ্লিকেশন ষ্টাৰ্ট হৈছে আৰম্ভ হৈছে, তাৰ লগতে কৃত্ৰিম বুদ্ধিতা মানে উম, আৰ্টিফিচিয়েল ইন্টেলিজেঞ্চ, এ আই তাৰপৰি মহাকাশ গৱেষণা মানে, মানে আমাৰ ভাৰত খনে কেইবাৰ আৰু তাৰপৰি তথ্য প্ৰযুক্তি আৰু আজিকালি যিবোৰ ৰবট আৱিষ্কাৰ হৈছে বা জৈৱ প্ৰযুক্তি, এইবোৰৰ ফলত ভাৰতে বহুতেই আগবাঢ়ি যাব পাৰে। মানে উম, যিবোৰ আমাৰ উম, নতুন প্ৰযুক্তি ষ্টাৰ্ট আৰম্ভ দেখা গৈছে, সেইবোৰ মানে আমাক মানে নতুন কৰ্মসংস্থাপন দিব পাৰে, যাৰ ফলত আমাৰ নিবনুৱা সংখ্যাও কমি যাব আৰু লগতে আমি আমাৰ যিটো যুৱ-প্ৰজন্ম সেই -সেই সকলে নতুন-নতুন কৰ্মসংস্থাপন লাভ কৰিব পাৰিব।
হয়, হয়জ ঠিকে কৈছা দেই। এইটো মানে একেবাৰে সঁচা কথা, বিজ্ঞান আৰু প্ৰযুক্তিৰ ক্ষেত্ৰত মানে আমাৰ ভাৰত ভালেখিনি আগবাঢ়ি যোৱা, আগবাঢ়ি যোৱা দেখা পোৱা যায়।
হয়।
বাৰু হয়। বাৰু এই মহাকাশ গৱেষণাৰ ক্ষেত্ৰত ভাৰতৰ সফলতাৰ বিষয়ে তুমি কি ক'ব বিচাৰা।
অ মই ক'ব বিচাৰো যে ভাৰতৰ মহাকাশ অভিযানসমূহে বিশ্বজুৰি সন্মান লাভ কৰে। কৰিছে ভবিষ্যতে অধিক উপগ্ৰহ উৎক্ষেপন অ খন্দ্ৰ আৰু অনান্য গ্ৰহৰ গৱেষণাৰ জৰিয়তে দেশখনে বিজ্ঞানৰ ক্ষেত্ৰত নতুন অ মাইলৰ। প্ৰতি স্থাপন কৰিবাৰে মানে মই যিহেতো কৰোৱে ভাৰতে বহুত বাৰ। চন্দ্ৰ চন্দ্ৰ লৈয়ো গ'ল বা বিভিন্ন অভিযান চলাৰ অ আৰু শুনি আছোঁ যে আ এইকেইদিন আহ বিজ্ঞানী হৰু নতুন আ। আৱিষ্কাৰ কৰি আছে তাতে আমি মংগল গ্ৰহলৈয় যাব পাৰো। টো নিশ্চয় বহুত জৰুৰী অ উদ্ভাৱন হ'ব আৰু আমি। আমাৰ যে ভাৰত দেশখনে মংগল গ্ৰহলৈ যাব পাৰিব। যিহেতু আমি চন্দ্ৰলৈ যায়েই আহিলো নতুন নতুন তথ্য অ উপস্থাপন কৰিলোঁ মানে আৰু আমি আমাৰ চন্দ্ৰত। কি আছে তাত কোনোবা জীৱ জন্তু আছে নে নাই? তাত অ অক্সিজেন আছে নাই তাত বায়ু ল'ব পাৰি পাৰি নে নাই আৰু যদি আমি মন। মংগল হক বা উম অংক হক। তেন্ত এইবোৰ উদ্ং কৰিব কৰিব পাৰিম যে তাত কোনোবা প্ৰাণী ঠকাতটো সম্ভৱ নে নহয়। বিভিন্ন জাতিত পস্তুত কৰিব পাৰিব বা। বিশাল উঠিব পিম যাৰ ফলত আাৰ দেশখনে হক বিশ বিশ্বতৰে সন্মান লাভ কৰিব পাৰে।
হয় একেবাৰে সঁচা কথা কৈছা দেই।
হয় অৰ্থনীতিৰ ক্ষেত্ৰত ভাৰতৰ ভৱিষ্যত কেনেকুৱ?
অ মই ভাবোঁ যে অৰ্থনৈতিক ক্ষেত্ৰত ভাৰত অ মানে আগবঢ়া দেশ বুলিয়ে ক'ব পাৰি। কাৰণ অৰ্থনৈতিকভাৱে ভাৰতৰ বিকাশৰ যথেষ্ট সুযোগ আছে। আহ তাৰ ভিতৰত হ'ল অ উ উৎপাদন উদ্যোগ বা সেৱা। খন্দ হওঁক বা কৃষি তথ্য প্ৰযুতি আৰু আহ বিভিন্ন ধৰণৰ ষ্টাৰ্টআপ উদ্যোগৰ বিকাশে মানে দেশৰ আয় বৃদ্ধি কৰিব কৰে। আৰু অধিক বিনিয়োগ আহিলে উ উদ্যোগো বৃদ্ধি পায়। দিয়া পাই দিয়াচোন আ মানে আমাৰ ভাৰতত যদি বহুত বহুতো উদ্যোগৰ সংস্থা স্থাপন হয় বহু বহুতো উদ্যোগ স্থাপন হয় বা। আ আজিকালি যিবিলাক নৱপ্ৰজন্ম আছে তেওঁলোকে বেছিভাগ আজিকালি ষ্টাৰ্ট আপ নিজৰ নিজৰ নিজৰ ষ্টাৰ্ট আপ মানে ষ্টাৰ্ট আপ আৰম্ভ কৰে। তেতিয়া তাৰ জৰিয়তেও আমাৰ মানে দেশৰ আয় বৃদ্ধি পায় বৃদ্ধি পায় আৰু বিভিন্ন ধৰণৰ। আমাৰ যেনেকে উ এ কৃষকসকলে বিভিন্ন ধৰণৰ খেতি কৰে। যাৰ ফলত মানে আমাৰ দেশৰ। আয় বৃদ্ধি পাই তেওঁলোকে বিভিন্ন ধৰণৰ শস্য উৎপাদন কৰে। উম আৰু বিভিন্ন ধৰণৰ তথ্য প্ৰযুক্তি। যিবোৰৰ ফলত মানে আমাৰ। আহ এই কি বুলি কয় অৰ্থনৈতিক ক্ষেত্ৰত ভাৰতৰ ভৱিষ্যয়ত মানে। আহ উজ্জ্বল উজ্জ্বল বুলি মই ভাবো আৰু এই ধৰণৰ। বিকাশে আমাৰ। ভাৰতখনক আ আগ মানে ভৱিষ্যতে। আগুৱাই যাবলৈও বহুত খিনি সহায় কৰিব। যিহেতু কৃষি ভাৰতৰ আমাৰ আ মেৰুদণ্ড বুলি কোৱা হয়। আ কৃষি নহ'লে আমি ভাৰত ভাৰতৰ অকল ভাৰতৰে নহয়। আ কোনোৱে কোনোৱে মানে জীয়াই থাকিব নোৱাৰিব বা কোনোৱে আ এই। পৃথিৱীত আ থাকি যে মানে বাস কৰি থাকিব নোৱাৰিব। আৰু আধুনিক যেনেকে কৃষি প্ৰযুক্তি হওঁক উন্নত বীজ। জলসিঞ্চন ব্যৱস্থা আৰু ডিজিটেল কৃষি ব্যৱস্থাৰ জৰিয়তে উৎপাদন বৃদ্ধি কৰে আৰু ইয়াৰ ফলত কৃষকৰ আয়ো বৃদ্ধি পায়। এইবোৰে মানে আমাৰ ভাৰতৰ অৰ্থনীতিৰ ক্ষেত্ৰত বহুখিনিয়ে মানে প্ৰভাৱ পেলায়। যাৰ ফলত আমাৰ ভাৰত ভাৰতৰ ভৱিষ্যত উজ্জ্বল হৈ উ উঠিছে নহয়নে বাৰু, বাৰু এই সংৰক্ষণ হয়, বাৰু এই পৰিৱেশ সংৰক্ষনৰ ক্ষেত্ৰত ভাৰতৰ ভূমিকা তুমি কেনেকুৱা বুলি ভাবা?
অ' মোৰ মতে পৰিৱেশ সংৰক্ষনৰ ক্ষেত্ৰত ভাৰতৰ ভূমিকা বহুতেই গুৰুত্বপূৰ্ণ। যেনে সৌৰ শক্তি, বায়ু শক্তি অনান্য অ নবীকৰণ যোগ্য শ ব্যৱহাৰ বৃদ্ধি কৰি ভাৰত অধিক পৰিৱেশ বান্ধৱ দেশ হব পাৰে। অ আমাৰ যিবোৰ সৌৰ শক্তি। বা চৰ চলাৰ প্লেট এইবোৰ যে আমাৰ চাতৰ ওপৰতযে দেখা যায়। তাৰ ফলত আমাৰ মানে সূৰ্যৰ পোহৰে দি আমি বিজুলী শক্তি লাভ কৰো। যাৰ ফলত আমাৰ বিজুলী শক্তি কম অপচয় হয়। আৰু লগতে বায়ু শক্তি, ইয়াৰ ফলতে আমাৰ বহুত বহুত পৰিমাণে আমাৰ যিবোৰ পৰিৱেশ সংল সেটো আমি কৰিব পাৰো, অ আমি যদি এনেকুৱা পৰিৱেশ সংৰক্ষণ কৰি তেতিয়া আমাৰ ভাৰতৰ অ ভৱিষ্যত বহুত উজ্জ্বল হব পাৰে, বা আ গোটেই আ বিশ্বজুৰিত উম প্ৰশংসা লাভ কৰিব পাৰে ভাৰতে, যে আমি বহুতেই পৰিৱেশ সংৰক্ষণ কৰিছো। আৰু লগতে আজিকালি স্বাস্থ্য খণ্ডৰ ভৱিষ্যতো উম ভৱিষ্যতত বহুতেই উজ্জ্বল।
কাৰণ চিকিৎসা বিজ্ঞান আৰু স্বাস্থ্য সেৱাৰ উন্নয়নে দেশৰ জনসাধাৰণক অধিক সুবিধা প্ৰদান কৰিছে। যে টেলিমেডিচন। আ তাৰপাছত ডিজিটেল স্বাস্থ্য সেৱা আৰু উন্নত চিকিৎসা প্ৰযুক্তিয়ে স্বাস্থ্য খণ্ডক অধিক শক্তিশালী কৰি তুলিব পাৰিছে। মানে আজিকালি আমি ঘৰত বহি পিনে আমি কেতিয়াও ডক্তৰৰ লগতো সংযোগ কৰিব পৰা হৈছো। অ' ডিজিটেল মাধ্যমৰ ফলত। আৰু আজিকালি বিভিন্ন ধৰণৰ এপ্লিকেশচনৰ জৰিয়তে আমি অ হস্পিতেলৰ টিকট বুক কৰিব পাৰো, বা অ বিভিন্ন ধৰণৰ আমি কাম কৰিব পাৰো, হস্পিতেলিচ আ যিবোৰ কাম আমি যাই পিনে তাই কৰাৰ আমাৰ সময় নাই বা আমি ব্যস্ত। সেইবোৰ আমি ঘৰত বহি পিনে কাম কৰো পাৰোঁ প্ৰযুক্তিৰ ফলত, আ চিকিৎসা ক্ষেত্ৰতো আমাৰ মানে ভাৰত ভাৰত দেশখনে বহুতেই উন্নতি লাভ কৰিছে।
হয়' ঠিকে কৈছা তুমি। আৰু ইয়া মানে ইয়াৰ ফলত ভাৰতৰ সন্মুখত বিভিন্ন ধৰণৰ প্ৰত্যাহ্বানো আহিছে দিয়াচোন। আ যাৰ ভিতৰত উল্লেখযোগ্য কিছুমান হ'ল, আ নিবনুৱা সমস্যা, দৰিদ্ৰতা। জনসংখ্যা বৃদ্ধি, পৰিৱেশ প্ৰদূষণ। আৰু জলবায়ু পৰিৱৰ্তন আৰু তাৰ ভিতৰত অসমৰ উন্নয়ন কিছুমান আ যিবিলাক আমাৰ ডাঙৰ প্ৰত্যাহ্বান হয়, এই সমস্যাসমূহ সমাধান পঢ়াটো মানে আমাৰ ভৱিষ্যতৰ বাবে অত্যন্ত প্ৰয়োজনীয়। এইবোৰ সমস্যাৰ সমাধান হ'লেহে আমাৰ ভাৰত মানে আ অতি অ দ্ৰুত গতিৰে আমাৰ ভাৰতৰ ভৱিষ্যতখন উজ্জ্বল হ'ব বুলি মই ভাবোঁ।
হয় ঠিকেই কৈছা, মই তোমাৰ হতে একমত।
হয় ঠিক আছে বাৰু, আজিৰ এই আলোচনাটো তোমাৰ লগত কৰ মোৰ বহুতেই ভাল লাগিল। আকৌ এদিন নতুন এটা বিষয়ত কথা পাতিম আজিলৈ ধন্যবাদ।
দিয়া বিদায়।
হয়।